অঁ, কি কৰি আছিলা।
এনেই বিচনাত টোপনি মাৰি আছিলো।
তোমাৰ লগত আজি এটা বিষয় লৈ অকণমান আলোচনা কৰিম ভাবিছোঁ। অঁ বিষয়টো হৈছে বৰ্তমান মানে তুমিতো দেখিছাই সামাজিক মাধ্যমে মানে সকলোকে গ্ৰাস কৰি পেলাইছে। আজিকালি সকলো স সকলোৰে হাতে হাতে সামাজিক মাধ ধ্যম আছেই, সৰু ল'ৰা ছোৱালীৰ পৰাই আৰম্ভ কৰি বা বয়োজ্যেষ্ঠ জনলৈকে সকলোৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। এই সামাজিক মাধ ধ্যমৰ কিছুমান ভাল দিশো আছে, কিছুমান বেয়া দিশো আছে।
আছে আছে বেয়া দিশো আছে ভাল দিশো আছে।
হয় হয়, যেনে ধৰা মই যদি প্ৰথমতে ভাল দিশ বুলি কওঁ আমি সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণৰ বা বাতৰি এইবিলাক আমি পলকতে পাই যাওঁ। কৰ আৰু ধৰা সামাজিক মাধ্যমৰ জৰি়য়তে এতিয়া ধৰা আহ মোৰে ঘৰৰ পৰিয়ালক কোনোবা এজন নিখোজ হৈছে তেওঁৰ বিষয়ে যদি মই সামাজিক মাধ্যম মই যদি এখন ফটোৰ সহায়েৰে দি দিওঁ তেতিয়া য কোনোবাই যদি পায়, সেনেকুৱা ধৰণৰ সহায় কৰিব পাৰে। এনেকুৱা বিভিন্ন ধৰণৰ মানে ভাল কাম আছে সামাজিক মাধ্যমৰ। কিন্তু, ইয়াৰ কিছু বেয়াও আছে। যেনে ধৰা মই উদাহৰণস্বৰূপে যদি কওঁ আজিকালি সামাজিক মাধ্যম কেৱল বিভিন্ন ধৰণৰ মানে অশ্লীল ভিডিঅ' সমূহ দিয়া হৈছে, তাৰোপৰি ইয়াৰ ফলত সৰু ল'ৰা ছোৱালীৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰিছে মানে।
সেইটো হয় অশ্লীল ভিডিঅ' আৰু আজিকালি মানে সামাজিক মাধ্যমত বহুত অশ্লীল ভিডিঅ'
হয় তাৰোপৰি মানে আজিকালি কি হৈছে ডিজি টেল ফ্ৰড কিছুমান হৈছে এই তোমাৰ মানে পুলিচৰ বিভাগৰ পৰা কৰা বুলি মানে আ ভয় দেখুৱাই মানে পইচা এনেকে মানে লোটা এ তেনেকোৱা ধৰণৰো নিশ্চয় তুমি তাৰপৰি আকৌ মই এটা সেইদিনাৰ বাত ৰি চাই থাকোতে পালো যে মানে এই এজন সৰু ক্লাছ এই অষ্টম শ্ৰেণীৰ ছাত্ৰজনে মাকৰ মানে অৰুনোদই পইচ ৰে মানে অনলাইনৰ গেম খেলি এই গোটেই টকা মানে হেৰুৱাই পেলালে এনেকোৱা ধৰণৰো খবৰ কিছুমান পাইছো অ তোমাৰ মানে বেকগ্ৰাউণ্ড অন্তত কিবা এনেকোৱা শব্দ হৈ আছে অকণমান আঁতৰি আহিলে ভাল
হয় হয়
হা হা গতিকে এনেকোৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা কিছুমান সামাজিক মাধ্যমৰ ভালো আছে বেয়াও আছে মই কোৱা ধৰণে তোমাৰ অভিজ্ঞতা কোৱাচোন বা কেনেকোৱা ই অকমান সামাজিক মাধ্যমত
সামাজিক মাধ্যমত চাবলৈ গ'লে আপুনি যেনেকে কৈছে যে ভালো আছে বেয়াও আছে
উম
এতিয়া মানুহে অকল ভালটোৱে কিন্তু আঁকোৱালি নলয় বেয়াটোহে বেছি আঁকোৱালি লয় আজিকালি দিনত তেনেকোৱা চলি আছে
হয়
সেই বেয়াটো আঁতৰাবলৈ হলে মই ভালতো বেছিকে প্ৰচাৰ কৰিব লাগিব
একেবাৰে ঠিক কথায় কৈছা
ভালতো যদি মানুহে প্ৰচাৰ নকৰে তে বেয়া টো টো এনেই প্ৰচাৰ হৈ থাকিব
হয় হয় হয় ঠিকেই কৈছা এতিয়া সামাজিক মাধ্যমবিলাক মানে এনেকুৱা হৈছে আমি ব্যৱহাৰ নকৰাকৈও থাকিব নোৱাৰোঁ কাৰণ কিয় আজি কালি মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা একেবাৰে ৰাতি শুৱালৈকে মানে সামাজিক মাধ্যমতে ব্যস্ত থাকে এয়া ধৰা মই পঢ়িবলৈ বহিছো পঢ়াৰ সময়ত যদি মোৰ সামাজিক মাধ্যমৰ জৰিয়ত বা হোৱাটছএপৰ জৰিয়তে কিবা এটাও ঘপককৈ মেছেজ এটা আহিলে সেইটোতেই মানে মই ধৰা বহুখিনি সময় অপব্যয় হৈ যায় সেনেকুৱা ধৰণৰো মানে মোৰ সমস্যা আছে তুমি কি কোৱা এই ক্ষেত্ৰত
সেইটোটো হয়েই মেছেজ এটা অহাৰ লগে লগে আমি মানে এক মিনিট সময় নাই আধা ঘন্টা সময় দি দিওঁ যাতে
হয় হয়
ভালটো অহা নাই সেইটোতো বেয়াই হৈ আছে
উম উম বিশেষকৈ মানে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীখিনিৰ বহুখিনি ক্ষতি হৈছে ন
কিন্তু এতিয়া সামাজিক মাধ্যমতটো আমাক লাগিব
লাগিবই হয়
লাগিব এ যেতিয়া আমি মানে গোটেই বি বিশ্ব খনৰ লগত সংযোগ ৰাখিবলৈ হ'লে আমি সামাজিক মাধ্যমটো আমাক লাগিবই
ঠিক কথা কৈছা
আপুনি যোনটো ক'লে যে অশ্লীল যিবিলাক
হয়, হয়। হয়।
সেইবিলাকে আমাৰ যিখিনি নতুন প্ৰজন্ম আৰু আহি থকা প্ৰজন্ম
অ তেওঁলোকক বিপদহে পৰিচালিত কৰি আছে ঠিক কৈছািকিক
সৰু সৰু ল'ৰা ছোৱালী বিলাকে মানে এইবিলাক চলে সামাজিক মাধ্যমত থাকে। সেইটোৰ ওপৰত অভিভাৱক অলপ গুৰুত্ব দিব লাগে।
একেবাৰে ঠিক কথা কৈছে, অভিভাৱকে এইসমূহৰ ওপৰত গুৰুত্ব দিব লাগে। এতিয়া মই উদাহৰণস্বৰূপে যদি কওঁ মানে আমাৰ ঘৰৰ ওচৰৰে সৰু ল'ৰাজনক দেখিছো সি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ সি মানে কি হয় মানে সামাজিক মাধ্যম নতুবা মোবাইল ফোনটোত নচলোৱাকৈ সিমানে ভাতেই নাখায়। এতিয়া মানে এনেকুৱা হৈছে পৰিস্থিতি যে মাক দেউতাকে মোবাইলটো দিয়াৰ পিছতহে মানে সি ভাত খাই বা অন্যান্য কাম কাজ তেনেকুৱা ধৰণৰ কৰে। সেনেকুৱা মানে মই অভিজ্ঞতা দেখিছোঁ প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে। তুমি এনেকুৱা কিবা অভিজ্ঞ
মই এনেকুৱা অভিজ্ঞতা মানে, মোৰচ চল্ড আছে এনেুৱা অভিজ্ঞত। মোৰ ওচৰতে এজন ভাই তি থাকে সি এতিয়া অষ্টম শ্ৰেণীত পঢ়ি আছে।
হয়, হয়।
তাৰ নাম আছে তনজ নাম, তাৰ নামটো কৈ দিছোঁ মই।
হয়, হয়।
সি মানে কি কৰে, সামাজিক মাধ্যমত এনেকুৱা বেয়া বেয়া অশ্লীল মানে এইবিলাক চাই। এতিয়া মানে মই কি কম, মানক কৰিব নোৱাৰা হৈ
হয়, হয়, হয়।
এইটো অভিভাৱকে নজৰ দিব লাগিব। নহলে সামাজিক মাধ্যমে বহুত বেয়া হৈ আছে কিন্তু। আমি যেনেকে কলে যে, ভিদিঅ' এহ মাজে মাধ্যম নাচালে জাতে। ভাত নাখায়, নুশুৱে, নপঢ়ে। টোপনি নামাৰে। এইটোতো কথা নহয়, নহয়।
হয়, হয়, হয়। যে, আগ-আগতেটো আমাৰ দিনত আমি খেলপথাৰত খেলিবলৈ গৈছিলো। আমি খেলপথাৰত খেলিব গৈছিলো। আজিকালি খেলপথাৰত ল'ৰা ছোৱালী নদেখিবাই। আজিকালি ল'ৰা -ছোৱালী এই মোবাইল, ফোন, লেপটপ, কম্পিউটাৰৰ স্ক্ৰীণত খেলে। সেনেকে হলে, তেওঁলোকৰ ক'ত মানে, শাৰীৰিক বিকাশ, মানসিক বিকাশ কৰ পৰা হ'ব তুমিয়ে কোৱাচোন?
দেখা - দেখি শাৰিৰীক বিকাশো নহ'ব, মানসিক বিকাশো নহ'ব এনেকুৱা।
একো, অ' খালি কম্পিউটাৰ, লেপটপ মোবাইল, স্কিনত বহি, এইবোৰ বিভিন্ন ধৰণৰ, অনলাইন গেম, বা ভিডিঅ'। এনেকুৱা ধৰণৰ মানে, তেওঁলোক, তাতেই ব্যস্ত। তাত, এতিয়া, এতিয়া এনেকুৱা হৈছে মানে আলহীয়ে ঘৰত যেতিয়া যদি, মানে তুমি যোৱা মান, তাত যদি সৰু ল'ৰা -ছোৱালী দেখিবা, সিহঁতে মানে ওলাই নাহে। মাত এসাৰ্ নিদিয়ে। আগতে আমি, কি আছিল আগতে, কোন আহিছে কি বুলি আমি চাই, শুইচিলো। আজিকালি তেওঁলোকে মানে নিজৰ কোঠাতে বন, ই -হয় সামাজিক মাধ্যম বা ভিডিঅ' মোবাইল ফোন বা ভিডিঅ' গেম এনেকুৱা ধৰণতে ব্যস্ত থাকে। সমাজত মানে, বহুত এটা বেয়া প্ৰভাৱ পৰিছে।
এনেকে মানে চাওক সামাজিক মাধ্যম মানে টো আমাক, লাগিবই। বলো। চলাই আছে। সিহতে অলপ নজৰ দিব লাগে যে কোনে কেনেকুৱা বস্তুত এৰি আছে।
হয় -হয় -হয় কাৰণ আজিকালি মই দেখিছো কিবা, হয় -হয় এই ভাত খোৱা ভিডিঅ', কিবা ভাত খোৱা ভিডিঅ' দিয়ে কিবা কিবিবোৰ নৃত্য- গীত কৰা ভিডিঅ' দিয়ে বিভিন্ন ধৰণৰ মানে, যিবোৰ মানে, অশ্লীল নৃত্য কিছুমান গীত কিছুমান সেনেকুৱা সামাজিক মাধ্যমেদী দিয়ে সেইবোৰতো এতিয়া সৰু ছাত্ৰ ছাত্ৰীও চায়।
সেইটোোৱে মই ক'লো এই বস্তুটো আঁতৰাব লাগিব বা আঁতৰাব যদি নোৱাৰেও নাই আৰু যদি আঁতৰাব নোৱাৰে, তেওঁ, কিবা তাৰমানে কি, নিয়ম মাতি দিব লাগিব টো এইখিনি বছৰৰ মানুহে টো চাব নহয় কিবা কিবি আৰু থাকিব লাগিবটো নিয়ম
চাইবাৰ চিকিউৰিটি এনেকুৱা ধৰণৰ থাকিব লাগে উম উম বা তেওঁলোকৰ যিসমূহ যিসকলে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ এৰে তেওঁলোকৰ বা একাউণ্টসমূহ মানে ৰেষ্টিক টেট কৰা বা ব্লক কৰা ধৰণৰ ব্যৱস্থাও যদি থাকে
নাই সেনেকুৱা নাথাকিব
এনেকুৱা নহব নেকি
সেনেকা নহব মানে কিয় নহ'ব কোৱা, তোমাৰ মা দেউতাৰ একাউণ্টত আছে মা দেউতাৰ বয়সটো ডাঙৰ বহুত
উম উম হয়
চলাই থাকে তাৰ ল'ৰা ছোৱালী বিলাকে চলাই থাকে
নাই
সেই ক্ষেত্ৰত কেনেকে বন্ধ কৰিব?
না না মই ভাবো যে যিসমূহে মানে এনেকুৱা ধৰণৰ ভিডিঅ সমূহ এৰে তেওঁলোকৰ ভিডিঅ 'সমূহ মানে ইনচ বা এনেকুৱা যি মাধ্যম আছে। মাধ্যম সমূহে কিন্তু কিছুমান ব্যৱস্থা লোৱা মই পাইছোঁ, মানে সেইবোৰ ভিডিঅ' মানে এ সে মানে বন্ধ কৰি দিয়া মই হয়তো কিছুমান এনেকুৱা পাইছো বন্ধ কৰে নেকি বাৰু সেনেকৈ, পাৰে নেকি?
পাৰে, নোৱাৰা নহয়
উম উম
কিন্তু আজিকালি অলপমান যিহেত টো চব মানুহ মানে উঠি গৈছে,
হয় হয়
কিছুমান নহয় কিছুমান পদ্ধতিৰে মানে জনা গৈছে
হয় হয়
কেনেবাকে এৰিলে কেনেবাকে
হুম হুম মানে আজিকালি কি হৈছে কৰ'বাত যদি। এতিয়া বিপদত ধৰাত। কৰবাত এক্সিডেণ্ট এটা দেখি। কিল সেইটো এক্সিডেণ্টৰ মানুহ। জনক বচোৱা বাদ দি সামাজিক মাধ্যমত কেনেকৈ মই ভিডিঅ'টো কৰি এৰিব পাৰোঁ। যাতে মই কেইটামান লাইক। পাওঁ ভিউজ পাওঁ চোৱাচোন আজিকালি কি অৱ তা হৈছে
সেইটো হয় এইটো বেয়া কথা
সহায় কৰিব লাগে নে ভিডিঅ'টো কৰিব লাগে।
মানুহক সহায়ত দৰকাৰ আৰু এইফালে যাই পালাই যদি ভিডিঅ কৰি বহি থাকে তে
উম উম হয় হয় এনেকুৱা ধৰণৰ মানে হৈ গৈছে সকলো মানে মানুহবোৰে কেৱল লাইক লাগে ভিউজ লাগে। তাৰ পিছত টকা লাগে সেনে পোৱা মানে গতিকে ভাল কাম ভাল ভাল ভিডিঅ' ভাল সংগীত এনেকুৱাতে টো দিলে মানুহে চাব এনেকুৱাতো নহয় যে ভাল সংগীত গাল গীত গালে ভাল ভিডিঅ' বনালে নাচায় এনেকুৱা কৰি তেওঁলোকে টকা পইচা বা লাইক উপাৰ্জন কৰিব পাৰে নহয় জানো।
হয়
হয় গতিকে
আপোনাৰ নিচিনা মোৰ নিচিনা মানুহে কি কৰিব পাৰি
এতিয়া আমি সামাজিক মাধ্যমত সিমান তেনে পৰিমাণে আমি যি পইচাৰ বাবেতো আমি একো বিশেষ এনেকুৱা নব আমি কেতিয়াবা নিজৰ ব্ক্তিগত এখন কৰ'ৰবাত গ'লো কোনোবা ঠাইত ভাল লাগিল ফটো এখন মাৰি দিলো। সেনেকুৱা ধৰণৰ আমি। সিটো মইতো মোৰো বিষ। বিশেষকৈ এনেকুৱা একো ভিডিঅ' বৰ্তমানলৈ কৰা নাই কিন্তু মই ভৱিষ্যত দিনলৈ অতি খুব সোনকালে হয়তো মই সামাজিক মাধ্যমত মানে মই যিহেতু শৰীৰ চৰ্চাৰ লগত জড়িত হৈ আছো আৰু কেইদিনমান পাছত হয়তো মই ভাবি আছো যে সামাজিক মাধ্যমত মই শৰীৰ চৰ্চাৰ ওপৰতে মানে কিছুমান ভিডিঅ' এনেকৈ বন প্ৰস্তুত কৰি মই মানে সামাজিক মাধ্যমত দিম যাৰ ফলত ধৰক মানে আমাৰ নৱপ্ৰজন্মই অকমান শৰীৰ চৰ্চা দিশলৈ আগবাঢ়ি আহে।
হয়, হয় দিব পাৰিব অ' দিব পাৰিব।
উ সেনেকুৱাকৈ মই ভাবি আছো এতিয়া কেনেকুৱা হয়। কিমান দূৰলৈ সফল হওঁ নাযা জানো আৰু
ধুনীয়াকৈ মানে আমি আছোঁ, এতিয়া আজিলৈ বাৰু সেইখিনি সমাপ্ত কৰোঁ, আ।
চনা কৰিম ভালকৈ।
অ', ঠিক আছে, অ', ধন্যবাদ অ'।